হেল্ল' হয়,
হয় বাৰু, কি কৰি আছে আপুনি?
মই এতিয়া, ভাত খাই অলপমান বহি আছোঁ। আপুনি কি কৰি আছে?
অ', অ, মইয়ো অলপ, হি আছো, ব্ৰেকফাষ্ট কৰিলোঁ। কৰি কেনে অলপ বহি আছোঁ, পিছত কি খালে আজি?
আজি আমি লাও খোমৰা, কোমৰা আৰু মাছ ইয়াৰ লগত। বনাই খাইছিলো, তাৰপিছত আৰু বেঙেনা ভাজি। হয়,
হয়, হয়, ঠিকে আছে দিয়ক। ভাল পাই ন', আপোনাৰ প্ৰিয় খাদ্য কি হয়?
প্ৰিয় খাদ্য, অ, মোৰ বেষ্টটো, হয় যেনিবাৰ, এ ৰাঙালাওটো, মই বেষ্ট প্ৰিয় খাদ্য সেইটো ৰাঙালাও আৰু মাছৰ লগত, আৰু লা ৰাঙালাও, আৰু এই বুদৰ আৰু আলু সেনেকুৱা। আহ মিক্স কৰি বহুত ভাল লাগে মোৰ।
অ', মোৰো-মোৰো মোকো এনেকাই ভাল লাগে আৰু আপোনাৰ প্ৰিয় কোনোবা ষ্টেটৰ খাদ্য ধৰি লওক, সেইবিলাক কোনোবা কিবা আছে নেকি ভাল পায় নেকি? অ', ট্ৰেডিচনেল ট্ৰেডি আ ট্ৰেডিচনেল খাদ্য, মানে ৰাজ্যিক খাদ্য?
হয়, হয়, মানে আমাৰ ষ্টেটতো বহুত আছে, অসমৰ টো বহুত বিভিন্ন অ, জন বস্তি আছে না, ইয়াৰে বেলেগ বেলেগ খাদ্য আছে, মানে এ যেনেকুৱা, আমাৰ আহ অসমীয় বিলাকৰ বেলেগ, আৰো মিচিং বিলাকে বেলেগ আৰু ৰাভাবিলাক বেলেগ আৰু বড়ো কমিনিটিবিলাক বেলেগ মানে বহুত বেলেগ বেলেগ এ ট্ৰেডিশনেল ফুড আছ তে মানে, চব জন জন-জনগোষ্ঠীয়ে মই আহ, ক'বা পাৰিম এতিয়া আহ বড়ো জনগোষ্ঠীৰয়েৰে বিলাহী, আ গাহৰি মাংসৰ লগত। আৰু ই বাঁহৰ-বাঁহৰ গাজা আৰু পিঠাবোৰ ইয়াৰ লগত মানে বনাও, বহুত টেষ্টি হয় মানে। মই সেইটো মানে, কবা ক'বা লাগে বহুত ভাল লাগে আৰু, সেইটো মই অলপমান
শুনোতে ইমান ভাল লাগিছে, খাবলৈ কিমান ভাল লাগি
অ' খাবা বহুত ভাল লাগে মানে খাবা আৰু বহুত আছে বহুত ট্ৰেডিচনেলি আছে বহুত ফুড
হেল্ল'! হয়-হয়-হয় মই অকমান কম সেইটো কেনেকুৱা বনাই? আপু আপুনি শুনি ল'বা হয়। হ'ব দিয়া, হ'ব না?
হয় হা মোৰ আপোনাৰ অ' কওকঁচোন
অ'-অ' মই অ' মই সেইটো মানে ক'ম আৰু যে কেনেকুৱা বনাই সেইটো মানে ফ্লেভাৰ টো মানে ভাল হয় মানে খাবা যেনে এহ কেনেকুৱা ভাল মানে হয় কেনেকুৱা বনাব লাগে সেইটো মই অকমান কম আৰু সেই টো মানে গাহৰি মাংসৰ লগত অ'
হয়।
পিঠাগুড়িও আৰু
হয়।
সেইটো মানে এ এতিয়া বহুত ট্ৰেডিচনেলে সেইটো মানে কাৰিম মা অ' অ'
হা
তুলনা আৰু সেইটো মানে অ'-অ' মই ক'ম আৰু সেইটো অ' যেনে সেইটো ফাৰ্ষ্ট ততে মানে আমি-আমি সেই সেইটো অ' গাঁৱতে আমাৰ বাৰীত আছে সেইটো থাকেই সেইবিলাক যেনিবা সেই বাঁহৰ গাজাটো, অ' ইয়াৰ পৰা আমি আহে চাপৰ চাপৰে আৰু অ' কোনোবা কোনোবাত অ' এক বা দুই দিন মান পানীত ভিজাই থৈ সেনেকুৱা কৰে, আমা আমিতো আৰু ভিজাই নকৰে যেনিবা আনে আৰু ইয়াৰ পিছতে চাফা কৰে যি দিনা আনে ইয়াৰ পিছত ইয়াতে মানে খা খাৱা দিনাতে আমাৰ এ সেই বস্তুটো বাঁহৰ গাজাটো কাটি আনে ইয়াৰ পিছতে চাফা কৰে এতে মানে অ' ফাল ভালকে চাফা কৰি লওঁ টুকুৰা যেনিবা সেইটো কৰি লৈ ইয়াৰ পিছতে সেইটো আৰু মাংস
হয়।
গাহৰি মাংসৰ লগতে বনাই আৰু সেই মুৰ্গী মাংসৰ লগতে বনাই, আমি গাহৰি মাংসটো হয় অ' কম মানে গাহৰি মাংসটো
শুনিয়ে ভাল লাগিছে আৰু খাবলৈ কিমান ভাল লাগি কিমান সোৱাদ লাগিব, মোৰো প্ৰিয় মোৰো প্ৰিয় ৰা খাদ্য আছে, যোনটো মানে মোকো ভাল লাগে এয়া আমাৰ মানে অসমৰ আমাৰ অসমীয়া জনগোষ্ঠীৰ খাদ্য যেনেকা আপোনাৰ পিঠ, তিলৰ লাডু আৰু নাৰিকলৰ লাডু, চুঙা পিঠা, বাঁহৰ পিঠা তাৰ পিছত আপোনা আপোনাৰ আকৌ আৰু তেল পিঠা
হয় মানে বহুত
আকৌ-আকৌ খান অ' খান্দ গুড়ি অ' আমাৰ এইটো মানে ৰাভা সম্প্ৰদায়ৰ এইটো আপোনাৰ খাদ্য হয়। মানে জনপ্ৰিয় খাদ্য, এইটো মানে আমাৰ বিশেষ আমাৰ মাঘ বিহুত আঅঅ আপোনাৰ ভোগালী বিহুত ভোগালী বিহুত এইবিলাকৰ মানে হেৰি কৰা হয় খোৱাৰো মানে বনোৱা হয় এইবিলাক আৰু লগতে আপ তো আমি আমি নিজৰ অ উপাস্য দেৱতাকো আমি এইবিলাকৰ ভোক দিও তাৰপিছত আমি এইবিলাকৰ নি আমি এইবিলাকে নিজেও আমি তাৰপিছত খাওঁ ত এইবিলাকেও মানে আ আমাৰ অসমৰ মানে যেনেকা পিঠাটো এইটো আপোনাৰ হেৰি বৰা চাউলৰ গুড়ি দি বনায় আৰু তাৰ ভিতৰত নাৰিকলৰ নাৰিকলৰ ফিলিং দিয়ে নহ'লে আপোনাৰ তিলৰ ফিলিং দিয়ে তিলটো গুৰ দি ভাজি কেনে মিঠা কৰি কেনে তাৰপিছত তাত তাতে এ বৰা চাউলত ভি ফিলিঙত দি কেনে গোল কৰিকনে পিঠাটো বনাই চেপেটা পিঠা এইটো খাবলে বহুত ভাল লাগে চাহৰ লগত গাখীৰৰ লগত খাই বিৰাট ভাল লাগে সান্দহগুৰি তাছত তিলৰ লাড্ডু গুৰ বা চেনি দি কেনে বনায় নাৰিকলৰ লাড্ডু বনায় তাৰ পাছত চুঙা পিঠা বনাই বাঁহৰ পিঠা বনাই তেল পিঠ পিঠা বনাই এইবিলাক মানে বহুত বিভিন্ন ধৰণৰ আৰু এনে বহুত বিভিন্ন ধৰণৰ পিঠা আছে চাগে যোনটো তো মই এতিয়ালেকে খোৱাও নাই বাট বহুত ভাল ভাল পিঠা আছে আৰু মই যোন বিলাক খাইছো সেইবিলাক বহুত টেষ্টি আকৌ আমাৰ চিকেনৰ ভিত ভিতৰত আমাৰ আপোনাৰ কি কয় গাহৰি মাংস আপোনাৰ লাও দি বনাই সেইটো আমাৰ আহ ৰাভাৰ অসমত মানে অসমীয়া সম্প্ৰদায়ত বহুত জনপ্ৰিয় আকৌ আপোনাৰ কি কয় আ উম লফা ঢেকীয়া শাকটো যে লভা ঢেকীয়া শাকটো এ লভা ঢেকীয়া শাক শাকটো বহুত এ জনপ্ৰিয় হয় আমাৰ মানে শাকৰ শাক পাচলিৰ ভিতৰত লভা ঢেকীয়া শাকটোহে বেছি মানে খোৱা হয় আৰু মাংসৰ লগত মাছৰ লগত আকৌ আৰু এটা আমাৰ জনপ্ৰিয় খাদ্য হ'ল টেঙা মাছ জোলটো টেঙা মাছেদি বনাই মানে মাছটো মানে মাছৰ তৰ তৰকাৰীটো মানে টেঙা টেঙা থাকে সেইটো টেঙা মাছ হয় আকৌ আৰু আমাৰ অসমৰ মানে এগিৰি আমি যেনেকা ধৰি লওক কিবা এটা খাই কিনে পান মছলা খাই কিছুমানে অলপ চুপাৰী খায় কিন্তু আমাৰ অসমৰ জনপ্ৰিয় হয়
হয় হয়
তামোল পাণটো মানে আমাৰ এ একদম মানে এইটো নাথাকিলে আমাৰ মানে খু খু পেটৰ খোৱা হজমে নহয়
হয় হয়
অ তামোল পানটো মানে আমি লাষ্টত ভাত খোৱাৰ পিছত বস্তুবিলাক খাই চাই লোৱা খাদ্যবিলাক খাই লোৱাৰ পিছত তামোল-পাণটো আমি খাওঁ আমাৰ চব গছৰে তামোল পাণ গছেদি ছিঙি কেনে তামোল পাণ তাক ধুই চুই কেনে ধুনীকে কাটি কেনে তামোল পাণটো তামোলটো আপোনাৰ বখলিয়াই কিনে
হয়
বহুত ভাল লাগে এনেকুৱা বহুত ধৰণৰ খাদ্য জনগোষ্ঠী টি আছে ভাল লাগে আৰু আপোনালোকৰ তাতে কি খাই মানে ভাত চাত খাই লোৱাৰ পিছত
অ আম ভাত চাইত ভাত খাৱা পিছতে আমি এ কোনো তামোল খাই বেছিকে তামোল আৰু পাণ আপুনি কৈছে না যেনিবা তামোল আৰু পান সেইটো মানে খাই লৈ মানে বহুত ভাত খোৱা পিছত বহুত ভাল লাগে মানে খাই- খালী মানে সেইটো। আৰু আছে। সেইটোৱে। আৰু শিলি কা সেইটোয়ে খায়। গাছত পৰা পোৱা ফল সেইটো। শুকান কৰি তই সেইটোৱে খায়। সেনেকুৱা আৰু।
হয় - হয়।
আৰু আছে বিভিন্ন ধৰণে অ'- খাৱা বস্তু আছে আৰু।
আৰু বড়োসকলৰো নিজৰ নিজৰে খোৱা আছে। মিছ ছিংসকলৰ নিজৰ খোৱা আছে। তাৰ পিছত কিন্তু গাহৰি মাংসটো বিশেষকে মেইন হয়। আৰু গাহৰি মাংসটো বহুত বিভিন্ন ধৰণৰ সিহঁতে বনায়। কিছুমানে লাও দি বনায়, কিছুমানে এনে বনায়। কিছুমানে শাক-পাচলি দি বনায়।
হয়। হয় আৰু হয়। অ'। আ আৰু মই পাঠা মাংস বহুত ভাল লাগে।
অ'। সেইটোও ভাল আছে। সেই- সেইটো কিন্তু আমাৰ হেৰি হেৰি কি কয়, ট্ৰেডিশনেল ৰাজ্যিক ফু- অ'- মানে খো- খাদ্যত নপৰে পাঠা মানটো পাত ন আমাৰ মেইন পৰে আপোনাৰ গাহৰি। গাহৰি মাংসটো পৰে। কিন্তু পাঠাৰ মাংস খাইও ভাল লাগে। কিন্তু মেইন খোৱাৰ ভিতৰত গাহৰি মাংস। গাহৰি মাংসটো অ' অ'- মানে ৰাজ্যিক জনপ্ৰিয় ফুড মানে পৰে এইটো আৰু। খাদ্য পৰে। চাগ নিজৰ - নিজৰ জনগোষ্ঠীৰ নিজৰ - নিজৰ এ জনপ্ৰিয় খা আছে।
আপোনাৰ অ'- আপুনি অলপমেন ক'ব পাৰিব না অসমীয়াৰ মেইন খাদ্য? অপ- অসমীয়াৰ মেইন খাদ্যটো।
আমাৰ অসমীয়া এটা মেইন খাদ্য বুলি নাই, বহুত প্ৰকাৰৰ আছে। যে বোলে আ আমাৰ বিহুত আমাৰ পিঠা হয়। আমাৰ ভোগালী বিহুত পিঠা বনায়। আকৌ আমাৰ ধৰা, ধৰি লওঁক ৰঙালী বিহুত আমাৰ সাজ-পোছাকৰ হয়, নাচ-গানৰ হয়। বহাগ মাহত আমাৰ বহাগ বিহু হয়। তো আমাৰ তিনিটা বিহুত- তিনিটা বিহু প্ৰকাৰৰ অ'- বিভিন্ন তিনিটা বিহুতে উম বেলেগ - বেলেগ প্ৰকাৰৰ বিভিন্ন প্ৰকাৰৰ মানে অ'- হেৰি হয়, আপোনাৰ ধৰি লওঁক, খোৱা-বোৱা হয় কিছুমানৰ খাত মানে হে হেৰি হয়, পোচাক চোচাক মানে এইবো- আৰু কিছুমানৰ নাচ-গান হয়। কিছুমান মানে সেনেকা আৰু। তে ভাল লাগিল দিয়ক। আৰু আপোনাৰ লগতো কথা পাতি বহুত ভাল লাগিলে।
বোল অ' মই বহুত ভাল লাগিছে। ধন্যবাদ।
দে ব ধন্যবাদ। মাজে হাচানে কাম যে কৰ